নমস্কাৰ, নমস্কাৰ।
কি কৰি আছে? এইয়া ওলাই আহিছোঁ৷ তুমি?
মই আহিছো ৰবা, মই তো-তোমাক লগ কৰিবলৈ গৈ আছোঁ ৰ'।
অহ, আমাৰ ঘৰলে আহিবা নেকি?
তাকে এইটো-এইটো তুমি ঘৰলৈ আহা।
হা! হা!
লগ পাম।
অহ, কি কৰি আছা?
কোনফাল গৈছা তুমি?
এই মই এনেই ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ গৰম যে।
অ', অ', অ'। বাকী
এইফালে আহা নহ'লে লগ পাম। অহ, ভালেই।
অহ। অহ, গৈ আছোঁ, দিয়া।
অহ', অহ' কিমান সময় লাগিব?
এই ওলাইছো মই যাবলে।
অ-অ-অ-অ-অ।
উম, তুমি ইয়ে ঘল-ঘৰলে আহিলে যাম, গৈ আছোঁ।
অহ-অহ-অহ, আহি আছো অলপ টাইম লাগিব।
অহ।
অলপ টাইম লাগিব।
কোৱা।
ভাত-চাত খালানে নাই?
এই খালোঁ খালোঁ। তোমালোকে খালানে নাই?
অহ, খালোঁ খালোঁ। অহ, বাকী বিয়া কেতিয়ালে? বিয়া, বিয়া।
বিয়া ঠিক কৰিছো। বিয়া ক-কথা চলি আছে ৰ'বা। বাকী বোলো
এ ৰভা-চভা কেতিয়া দিয়া হয় আৰু।
অহ, ৰভাত
অহ, এতিয়া ৰভাখন কেতিয়া দিয়া হয় আৰু। দুদিন দুই তিনদিন থাকাকে। দুই তিনিদিন থাকাকে যাম আৰু।
অহ, আহিবা আহিবা। মই-মই সেইটো কাৰণে মই যাম। অহ, আহিবা আহিবা। মই সেইকাৰণেটো তালৈ যাব অহ।
ভাল লাগিব আৰু। অহ, ভালেই। অহ, ভালে-ভালেই। এ ম-মই মানে ৰাস্তাৰ ফালে এনেই আছোঁ, গৰম যে।
অহ', অহ' খুৰাহাঁতৰ ভালনে?
অহ। অহ, ভালেই, আছে আৰু কিনো কৰিব।
অহ, পায়।
অ' নাই ওলাই গৈছে ক'ত গ'ল জানু?
অ' অ' বাকী এতিয়া পঢ়াশুনা কিমান কৰিলা তুমি?
মই এ পঢ়ি আছো এতিয়া হেৰি। বি এ কমপ্লিট হ'ব আৰু।
নাই নাই আৰু এবছৰ আছে আৰু।
কমপ্লিট হল তোমাৰ এবছৰ আছে অ' হ'ব অ' আৰু আছে আৰু বাকী। অ' দিয়া, দিয়া মই উম,
এতিয়া বিয়াখন জল্দি হ'ব লাগে আৰু মইতো দুদিনৰ আগত যামেই আৰু।
অ' আহিবা দুদিন এসপ্তাহ আগত আহিব লাগিব।
অ', হা! হা!
সপ্তাহ আগত আহিব লাগিব ইয়াতে বহুত কাম।
অ' যামেই বাৰু কেইদিন পাআঁগে আগত।
অ' অ'। এই ভণ্টি, কবা হ'ল ভণ্টি কোন ক্লাছত পালে বোলে?
এবাৰ ভণ্টি এইবাৰ নাইনত।
এইবাৰ নাইনত ন? অ'
বাকি আজি আহি যোৱা নহলে বেছি তাইম নালাগে নহয় আহোতে।
আৰু এ যাম ৰবা অলপ পিছত গৈ আছে ত এই খবৰটো দিওঁ বোলে বিয়া চলি আছে ঘৰত।
অ' অ' এতিয়া ৰভাখন কেতিয়া হয় আৰু? খোৱা বোৱা কি, যাম মই বাৰু এইকেইদিনতে অ'। এতিয়া যাম বাৰু কি কি খোৱা বোৱা কি কি মানে প্ৰস্তুতি চলিছে। কেনেকুৱা কি অলপ খবৰটো
অ' খোৱা অ' খোৱা বোৱা মানে এনেকুৱা হে কৰিছো আৰু এ কেটেৰিং পাৰ্টি আহিব। তাৰপিছত ইফালে বাকী মাচ মাংসটো থাকিবই আৰু। ছাগলী বে- ছাগলী মাংসকে দিওঁ আৰু।
অ' অ' অ ছাগলীটো নহলে মোৰ ফালৰ পৰা আৰু, অ'। ছাগলীটো মোৰ- ছাগলীটো মোৰ ফালৰ পৰা পাওঁ।
হয় নেকি?
আমাৰ ঘৰ ফালৰ পৰা মানে, অ' আমাৰ ঘৰ ফালৰ পৰা।
অ' অ'।
অ' বাকী যে গাড়ী এখন লম বুলি কৈছিলে?
গাড়ী যে গাড়ীখন লোৱা কথা আছিলে তোমালোকৰ বি এম ডাব্লউ নেকি? ফৰ্চোনা্ৰ লম বুলি কোৱা নাছিলা?
ইমান টকা নাই ঔ বোপায়। আজি এতিয়া স্কপিঅখন চাই আছো, বিয়াতে বিয়াতে এতিয়া বহুত এয়া টকা এতিয়া বিয়াতে লাগিব।
মাটি বেছি বোলে আঠ কোটি টকা পাইছে। এতিয়া বি এম বি এম ডাব্লিউ বি এম এখন
হয়, নাই ইমান ইমান টকা পোৱা নাই।
অঁ' বাকী এই মা মা আমাৰ এই মাটি মানুহে ধেৰ পাইছে।
হয় নেকি?
অঁ' এতিয়া বিয়াখন মুঠতে একদম ডাঙৰ একদম মানে মানুহে- ক'ব লাগিব হ'ব যে কি বিয়া খালো মানে।
সেইটো সেইটোতো হ'বই বাৰু কিন্তু তুমি অলপ আগতীয়াকে আহিলে ভাল হয়। কামো বহুত বহুত খিনি কাম পৰি আছে।
অঁ' এ মই গ'লে আও একদম কথাই নাই আও।
উম দুদিন তিনিদিন আগত, পাৰিলে এসপ্তাহ আগতে আহি যাবা। তুমিতো এতিয়া- এতিয়াতো ক এতিয়াতো কলেজ বন্ধ আছে ন?
অঁ' দুদিন কি এসপ্তাহ আগতে যাম।
বন্ধ আছে, অঁ' এসপ্তাহ এসপ্তাহ আগতে আহি যাব তুমি উম।
যামে বাৰু।
ইয়াতে পাৰিলে দুই এদিন অলপ এইফালে ওলাই কৰি-
অঁ অঁ' বাকী বন্ধু বন্ধু বাকী বন্ধু দুজন লৈ যাম আৰু।
অঁ অঁ সিহঁতকো খবৰ দিছোঁ, অলপ অলপ এইফালে অলপ- তেজপুৰ চাইডফালে মানে বিয়া মাতিবলগীয়া আছে।
অঁ একেলগে যাম ভাল লাগিব। ফৰচোনাখন লৈ লম আও।
ভাল।
চলাম আৰু ন।
হাঁ?
ফৰ্চুনাখন মই চলাম বোলোঁ।
অঁহ একদম কথায়ে নাই।
একদম ৰাতিপুৱা ওলাই যাম আৰু যিমান পাওঁগৈ আৰু মাতি মানুহ মাত- তিব ন, বিজি দি দি লৈ ল'ম আও।
অঁ কিন্তু এই অলপ দূৰ দূৰ জেগাত যাব লাগিব কিন্তু।
অঁ হ'ব বাৰু মিলায় হেৰি কৰি চলাম আৰু ভগাই ভগাই চলাম।
অঁ অঁ। যোৰহাটো ফালে মানুহ মাতাই নাই এতিয়া, যোৰহাটো পেহীহঁতো আছে।
অঁ'
তাত তাত যাব লাগিব। এনেই গম পাইছে হ'লেও নিজে গৈ এবাৰ কৈ থৈ অহাটো ভাল হ'ব।
অঁ অঁ অঁ বাকী খোৱা বোৱা কি কৰিলে এতিয়া? খোৱা বোৱা এতিয়া কি কৰিলা?
খোৱা বোৱা এতিয়া মায়ে ৰুটি বনাই দিলে তাকে খাই-
অ' ৰুটি ভাঁজি। অঁ ঠিকে আছে, মই অকলে অকলে আছোঁ আৰু।
হাঁ'
অকলে অকলে আছোঁ আও এইপিনে ওলাই কৰি আহি। কিনো কৰি থাকিম আৰু ঘৰটোতে, অঁ। আও কিমান আগত? আৰু পাঁচ দহ মিনিটৰ পিছত ঘৰলে যাম আৰু লাহে ধীৰে সন্ধিয়া হ'লেই।
অঁ'
কাম দুটামান আছে মানে মোৰ। কলেজ প্ৰজেক্ট দুটামান। অ অ মানে সেয়া আৰু। বাকী কেতিয়া যাব পাওঁ এইকেইদিন গৰম বন্ধ হ'বই এতিয়া কালি আজিৰ পৰা বন্ধ হ'লেই
আজিতো আজি পৰা বন্ধ দিলেই।
অ এতিয়া আও মিলাই গৈ যাম আও বিয়ালে আও।
আৰু এয়া তোমালোকৰ এইটো নাম না নামটো কি আছিলে বোলে এ তোমাৰ লগৰটো কি আছিল তাকো লৈ আহিবা। পৰীক্ষিত নে কি আছিলে তাৰ নামটো অ পৰীক্ষিত তাকো লৈ আহিবা অ।
পৰীক্ষিত আছে আকৌ কল্যাণ ভাইও আছে।
অ তাকো লৈ আহিবা সে ইয়াতহে অ দুইজনকে লৈ আহিবা তেতিয়াহে একদম অলপ
সিহঁতেটো কৈছেই অ লৈ যাম অ মানে অকণ এই বিয়াতটো কাম ধেই থাকিব হয় নে নহয়। মানুহ চোৱা চিতি, চোৱা চিতা আৰু মানুহটো লাগিব হয় নে নহয় আৰু সৰু সুৰা বিয়া হ'লে আমি নামানোঁ কিন্তু আমাক ডাঙৰ বিয়া লাগিব।
অ হ'ব অ
অ বাকী আমাৰ আমাৰতো ঘৰৰ মানুহখিনি বিয়া দিনা যাব বাৰু আকৌ ঘৰত মানুহ লাগিব হয়নে নাই আজিকালি দিনকাল জানাইচোন কেনেকুৱা অ এৰি যাব নোৱাৰি ন অ সেইটোৱেটো বাকী মায়ে কৈছে আজি নে কালি ফোন কৰিম বুলি
অ এই তুমি তেনে খুৰী হঁতক কবাচোন এবাৰ অ খুড়া খুড়া অ খুড়া খুৰী হতকো কবা মানে পাহৰিয়ে যাওঁ এইফালে সিফালে মানে ঘূৰি ফুৰা
অ অ নাই মই গম পাইছো চো এতিয়া তোমাৰ চাকৰি হয় তাই সময়ো নোপোৱা
সময় মানে তেনেকে পতকে ওলাবও নোৱাৰা হৈছো মানে ইফালেও যাব লাগে ইফালে সিফাল
অ তাকে
আকৌ অফিচো
অ এইপিনে বৰষুণ পৰিছে নাই আমাৰ পিনে বৰষুণ অলপ অলপ পৰিছে
অফিচৰ পৰা আহি আকৌ বৰষুণ এতিয়ালৈকে নাই বাৰু
আমাৰ পৰিছে বাৰু অলপ অলপ এই গৰমটো এই বৰষুণ অলপ অলপ পৰে আকৌ এৰে মানে তেনেকুৱা হয়
অ এ বতৰৰ কথা কব নোৱাৰি যেতিয়া তেতিয়া
অ অ অ হেৰি মোৰ মনত পৰিছে কথা এটা পাহৰিছিলো এতিয়া মনত পৰিছে এইয়া হেৰি তোমাৰ লগৰ এটা যে আ তোমাৰ লগৰ এটা এটা যে আছিল সিহঁতৰ গাড়ী এখন লৈছিল ন সেয়া হেৰি এ কি আছিলে টাটা চিয়াৰা নে কি
অ লৈছে লৈছে নতুনকে লৈছে অ
কইনা আনিব গলে এইখন ভাল লাগিব সেইখন নতুন মই ভাল পাওঁ এইখন গাড়ীখন
অ হ'ব কইনা
এ ‌তাৰ দুখনমান নিব লাগিব এ! বেছি যাব আৰু পাৰিলে তোমাৰখনো লৈ আহিবা।
পাচ, ছখন গাড়ী হ'লেহে ভাল লাগিব। আ'হ এতিয়া ঘৰ পৰা দিয়ে নে নিদিয়ে আৰু?
ঘৰৰ পৰা দিব দিয়া। মই
দিয়েনে, নিদিয়ে গাড়ী আনিব এতিয়া?
দিব লাগে। এইটো খুৰীহতৰ ঘৰত কেতিয়াবা আকৌ তুমি বিয়া, চিয়ি খাই লৈ খুৰীহতক থৈয় আহিবা। তুমি আকৌ ৰিতাৰ্ণ গুছি আহিবা আৰু।
ছয়, সাতখন গাডী হ'লেহে ভাল লাগিব।
ভাল লাগিব। তোমালোকৰ খনো লৈ আহিবা।
অ, অ, বাৰু কি হয় আৰু এতিয়া? বৰষূণটো পৰিছিলে আকৌ এৰি দিলে।
হা?
কি যে হব বৰষুণটো পৰি আকৌ আহিছে দে মই ঘৰলৈ গৈ থাকো আৰু লাহে, ধিৰে আৰু।
অ, দিয়া, দিয়া। মই যাম দিয়া। তোমালোকৰ ঘৰত মই গৈ, গৈ আছো।
অ, বাৰু দিয়া, আকৌ মই এইকিটা কেতিয়ালৈ যাব পাৰোঁ। কেতিয়ালৈ যাব পাৰোঁ ন।
দিয়া, দিয়া মই, মই, মই নাই, নাই হ'ব। মই বুজি পাওঁ নহয় এতিয়া কলেজৰ কথা
অ, সেই কি ক'বা আৰু এতিয়া দাই, দাই গম পোৱা হলেতো চিন্তা কৰিব নাই। অ, অ, অ, উম, দে, দে এতিয়া বিয়াখন এতিয়া ভাল ভালে, ভালে হ'লেই হ'ল। অ, অ, অ তাকে।
দিয়া ঠিকে আছে ন মই যাম দিয়া। অ, দিয়া যাম দিয়া। তোমালোকৰ ঘৰলে অ,। অ, ঠিক আছে।
অ,।